অহ দেহা।
অ, কি কৰিছ?
এয়া অকমান শুইছিলো তাকে শুৱাৰ পা উঠিছো।
অ, গৰম কেনেকুৱা? আছো
কালি তথাপিও কালিত থাকি কম দেই আজি অকমান।
উম-হুম জানো মই গমেই পোৱা নাই। গৰম এক
না-না আমাৰ আমাৰ ইয়াত কালি বৰষুণ পৰিছে। যে আজি যোৱা ৰাতি
উ-উ ভালেই দিয়ক বৰষুণ অলপ পৰিবই লাগিছিলে। ইমান গৰম হৈছ আমাৰ ইয়াত বৰষুণে নপৰে ধৰে কিন্তু ইয়াত নপৰে আৰু ধুম তুক
অ দুই তিন দিনৰ মূৰে মূৰে পৰিয়ে থাকে আজি ৰাতিও দিব চাগে যিটো গৰমটো চাই।
অ আমাৰেহে ধৰে সদায় একদম বিজুলী ঢেৰেকণী এনে। খোৱাৰ আগত তাৰপিছত নাহেই ৰাতি।
অ এ কালি তিনটামান। তিনটামান বজা পা দিছে ৰাতিপুৱা পাঁচটালেকে।
অ তেনেহলে আপোনালোকৰ অলপ ভালেই দিয়ক ঠাণ্ডা আছে।
অ ঠাণ্ডা আছে অট অহ মাটিতো হেৰি হৈ আছে যে। তি মানে ভিজি আছে যে। আজি সেইটো তাপ নাই কালি যিটো আছিলে।
আমাক একদম ইছামতে ৰ'দ দিছে আৰু।
ইচ্ছামতে লাগিলে মানুহ সিজি যাব।
সিজি যাক অহে বইল হৈ যোৱা নিচিনাই হৈছে আৰু মানুহ।
দিব এই এদিন দিব ন দিলে একদম ভাল।
দিয়ে থাকিব আৰু তেতিয়া-
অ তেতিয়াহলে অনুভৱটো হব বাৰিষা আহিছে। বুলি
উম এনেইতো এই দুদিনত অ কঠিয়া সেই সিচিলে সিচিলে- অকমান হেৰি ডাঙৰো হ'ল তাৰ পাছত সেই ডাঙৰ ডাঙৰো হৈছে কিন্তু সেই যে ৰঙা হৈ হৈ গৈছে চব মানে পানী নাই যে শুকাই গৈছে। ৰুবলে পৰা নাই। এইবিলাক একদম গোটেই চোতালৰ নিচিনা হৈ আছে
উম তাকে এতিয়া বৰষুণ দিয়া হলে ভাল
অ
ভাত কি দি খালা
ভাত কণী তাৰপাছত উ কণী খালো কণী আলু এনেকে দম বনাইছিলে
ওম
কেৰেলা আলু ভাজি তাৰপিছত আকৌ চাটনি আছিলে বুটৰ
উম
উম কিহে খালে
এই আমি দালিতে আলু দিলো মানে ইয়া হেৰি হৈছিলে ইয়া অম হেৰি ভতিজাটোৰ হৈ আই ভোক দিছিলে তা এইবিলাক একো খোৱা নাই আৰু হেৰি গোপিনী যোৱাৰ পিছতহে ভাত কেইটামান বনালো
উম অ সেয়া পাতিলে আকৌ খাব নালাগে যে
হে হে
অ সেইবোৰ কিবা গোপিনী সকাম পাতিলে আই সকাম পাতিলে বোলো খাবলে নালাগে যে তেল চেল অ খুব বেমাৰ হৈছে ন মানুহৰ আকৌ কি সেইবিলাকো হৈছে মান মানুহৰতো হৈছে হৈছে আকৌ গৰুৰো হৈছে বসন্ত দেখিছে নে নাই নাই দেখা না আমাৰ এইফালে গৰুৰো হৈছে বসন্ত মানে এনেকে চাল ছিগি ছিগি এ কিবা ধূপ এই জুই এ পুৰা নিচিনা ধূপ উঠে ধূপ উঠি পেলাই ফুটি ফুটি যায় আমাৰ ইয়াতে গৰু বিলাকৰো হৈছে।
অহ এই অকল মানুহৰ বুলিয়ে নহয় এয়া বিলাক হেৰি হৈছে ন। জীৱ বিলাক অন্য এ ছাগলীও হব আচলতে আমি ধৰিব নোৱাৰো কাৰনেহে।
ছাগলীৰ হৈছে আমাৰ সেই কালি নে পৰহিদিনাখন ছাগলী পোৱালি তা সেই মৰিয়ে থাকিলে
জ্বৰ হৈ পেলাই
অ জ্বৰ মানে কি নাজানো আৰু এই হা শৌচ কৰিলে পনীয়াকে তাৰ পাছত আকৌ দুৰ্বল মানে শুই শুই থাকেহি তাৰপিছতে টেপলে ঔষধ খোৱাই ছিল মেডিচিন খোৱাইছিলে তাৰ পাছতে সে ৰাতি আৰু অকস্মাতে ঢুকাই থাকিল
ইচ ৰাম এ ভিতৰত চাগে যা বসন্ত নিচিনা হল নেকি
উম তেনেকৈ আকৌ দেখা নাপালো অ
এতিয়া মানুহৰ হলে কব পাৰে যে এইটো হৈছে সেইটো হৈছে কেনেকনো কবগে বেয়াই লাগে সেই জীৱ জন্তুৰ কাৰণেহে বেয়া লাগে
উম কব নোৱাৰে যে
কব নোৱাৰে যে
আকৌ এতিয়া একদম মই তাকে চাই থাকো ক এতিয়া যে পথাৰত একদম ছাগলী গৰু বিলাক থাকে কেনেকে বোলো থাকে। ত মই তাকে ভাবি থাকো ইমান ৰ'দ।
ইমান ৰ'দ আমাৰ অকমান গৰম লাগিলে পানী চৰবত কিবা কিবি অ আৰু আহি ফেন নহলে থাকিব নোৱাৰে। সিহঁতে কিমান কষ্ট খাই খাই আছেগে।
উম।
হয় এটিয়া তাতে আকৌ আমাৰ ইয়াত আকৌ দিবলেও ভয় কুকুৰৰ পৰা এ অকনমান চকু আঁতৰ হ'ব বৈ নোৱাৰে।
কুকুৰ আমাৰ ইয়াতো আছে।
এ অকমান এৰিও দিব নোৱাৰে ছাগলী আমাৰো আছে। ছাগলী উম এয়া হাঁহ ছাগলী সেইখিনি আছে বাৰু। কিন্তু কি হব এয়া এৰি দিব নোৱাৰে অকমান এৰি দিলে অকমান চকু আঁতৰ হলে ঘৰৰ পৰা দুঘৰ মান সিফালে গলে কুকুৰে ধৰেই।
উম উম আমাৰ ইয়াত বাৰু ইমান কুকুৰ নাই টোও হয়ে বাৰু। কিন্তু বৰ বিশেষ নাই আৰু, তেনেকে এটা দুটা আমাৰ কুকুৰ নাইকিয়াই হ'ল তেনেকে।
উম। এতিয়া সেইটো পৰাও ভয়। আকৌ এ হেৰি বান্ধত থলেও পেট নব ভৰে খাবলেও হেৰি নকৰে
উম বান্ধি থলে এনেই বেবাই থাকে ছাগলী যে এনি টাইম ব য়ে থাকে মোৰ যে খঙে উঠি যায়। যিমান খালেও সিহঁতৰ হেপাহ নপলাই।
পলাই আহি ভিতৰত সোমাবৈ এৰি দিয়াৰ লগে লগে ভিতৰত সোমাবহিয়ে।
আমাৰ এই পোৱালি কেইটা একদম চাৰিটা হৈছিলে নহয় এনি টাইম ভিতৰত তে থাকে মাৰ মানে মাকে দুতাক খে গাখী খাব এতিয়া দু তাক নিদিয়ে সিহঁততে নিদিয়ে যে সেইটো সকাৰণে মানে সিহঁতে সেই মানুহৰ লগতে থাকে আৰু। এইটোক কানিত গৰু গাখীৰ খুৱায় গৰু গাখীৰ তাৰপিছতে ভাত মাহ যেন পানী এনেকে মিক্স কৰি খুৱাই যে সিহঁতে সেই মাকৰ উচৰ নাচাবি। মানুহৰ লগতো থাকে এনি টাইম বেৰ বেৰ বেৰ বেৰ কৰিয়ে থাকে। কে।
হম।
বোলে মুখতে সোপা দি পেলাই থৈ দিম। ইমান বেবাই থাকে।
অশান্তিও লাগে কেতিয়াবা।
দুপৰীয়া সময়ত অলপ শুব লগ জলদি চিঞৰি থাকে।
সেইফালে গৰম, সেইফালে ছাগলীয়ে বেবাব। কেনেকুৱা লাগে ন?
অ কিবা খাই এ থাকে সিহঁতে তেওঁ হেঁপাহ নপলাই।
হয় দিয়া এতিয়া হেৰি টিউচন আছে নে নাই?
নাই নাই মই আজি টিউচন নলও চোব নোৱাৰো যে। তাৰপিছতে টিউশচন নলও, এই এইকেইদিন গৰম বন্ধ ও হৈছে আও সদায় কিমান লম আও।
অ।
এ নলওঁ বোলো।
ৰেষ্ট মানে নে এই এই দুদিনহে নোলোৱা নে এনে কি গৰমৰ বন্ধটোৱে নোলোৱা?
ন এই দুদিন নলওঁ মানে। এমাহ এমাহবোৰ হবলৈ আগৰ আগৰ খিনি হৈ গ'ল বাৰু তাৰপিছত এই মাহতটো মানে কমপ্লিট হবলৈ আৰু পাঁচ দিন মান থাকি গ'ল মানে। সেই পাঁচদিন মান পুৰাই দিম তাৰ পাছত নলওঁ আৰু গৰম বন্ধৰ পাছত ল'ম আৰু।
অ। এতিয়া হেৰি হৈ যাবগে আৰু কোন ক্লাছ কোন ক্লাছৰ যোৱা নাই
ফাইবৰো আছে তাৰ পাছত আৰু সৰুও আছে চিক্সৰো আছে।
উম।
এতিয়া চিকচৰ লেকে লৈ আছো আৰু উম
ত কেনেকুৱা হেৰিবিলাক কেনেকে দিয়ে বাৰু আমাৰ ইয়াত এটা এটা টিউশচন নে মই ল'ৰাটো দিছো চেভেনত এইবাৰ। উহু, দুটা টিউশন দিছোঁ। ইংলিছ আৰু অংক।
কিমানকে লয়?
তাতে দুটা টিউছনত তিনি হাজাৰ লয়।
অ অ।
হেৰি আমাৰ ডেইলি নহয় কিন্তু দেই। হেৰি হয় আজি ললে নহয়, কাইলে নলয় আৰু। আকৌ পৰহিলে লয়, আহ আৰু হেৰি কৰে মাজে মাজে এনে শ -শনি -দেওবাৰে বন্ধ হৈ থাকে, তেনেকে আৰু কিবা অসুবি বিধা হ'লে নলয় মানে সিহঁতৰ মাষ্টৰ কিবা প্ৰব্লেম কবা ন গাওঁ গলে বা কৰ'বাত গলে নলয় তেতিয়া।
উম আমাৰ ইয়াল একদম কম কম মানে এৰি দিবলে নিবিচাৰে যে। এইটো তেনেকে কম আৰু ইমান নহয় ধৰক এহেজাৰ তেনেকুৱা।
অ অ আৰু মই সংস্কৃতৰ দৃশ্য মানে ইচ সংস্কৃতৰ হে এহেজাৰ, সংস্কৃত সত্তৰ হেজাৰ মেথছৰ আৰু ইংলিছৰ এইকেইটা পোন্ধৰশ- পোন্ধৰশ। এ এইখিনি বাৰু পঢ়াই নিব পাৰো তাতে হেৰি হল মই হিন্দী লৈছিলো যে। সেইটো কাৰণে সংস্কৃতি পঢ়াবলৈ মোক খেলি মেলি লাগে মানে অকমান।
মইতো সংস্কৃৃত মই নাজানোৱে। সংস্কৃতৰ স্বটোৱে নাজানো মানে আমাৰ বাহিৰ এই এতিয়া হেৰি জাতীয় বিদ্যালয়ত সংস্কৃত নাই যে জাত -জাতীয় বিদ বিদ্যালয়তো নাপালো তাৰপিছত আকৌ মানে কতো নাপালোৱেহে শিকিলে পঢ়িলেতোহে প্ৰথ প্ৰথমৰ পৰা পুৰিব লাগে হয় সৰুৰ পৰা, তেতিয়াহে তাৰ পাছত আৰু না ভালয়ে যে সেইকাৰণে আমাৰ সংস্কৃতৰ শ্বৰটো নাজানো এতিয়া।
অঁ আমি পাইছিলোঁ সংস্কৃত আৰু হিন্দী। মই হিন্দী লৈচিলোঁ।
মই হিন্দীয়ে লৈছিলো।
অ এতিয়া ইহঁতৰ অ ব ল'বই লাগিব। আৰু শংকৰদেৱ স্কুলতো সংস্কৃত থাকেই। সেই মই সংস্কৃত বুজি নাপাওঁ মানে। হেৰি কিবা এনেই এনে লিখাতটো অকণ স আন হেৰি নিচিনাই, হিন্দী নিচিনাই কিন্তু মই বুজি নাপাও। যে যিখিনি অকমান দেখুৱাব পাৰো আৰু। অ মোবাইলৰ পৰা অকণমান চাই কৰি এতিয়া দেখুৱাব পাৰোঁ। ত ধৰা নাই বোলো টিউচনটো দি দিয়াই ভাল। সেই টিউচন সংস্কৃতৰ দিছোঁ টিউছন।
উম।
চব হেৰিত ৰাতিপুৱা মানে যোৱাৰ পিছৰ পৰা চব সংস্কৃত শ্লোক বিলাক থাকে যে।
অ, অ শংকৰদেৱ স্কুলত আগত ধেই কিবা কিবি থাকে নহয়?
অ'। ধেই থাকে, এঘন্টামান প্ৰাৰ্থনাই গোৱাই নেকি?
কৰাই অহ।
এঘণ্টামান।
কোৱা সময়তো ভোজন মন্ত্ৰ, অ ধেৰ আৰু। উম উম। ত চবতে মন্ত্ৰই থাকে আৰু চব সময়তে কে ফিল কেইটা আগত লৈ মন্ত্ৰ পাতি থাকো।
আহ হয়ে। আৰু যিখিনি চাবজেক্ট আছে, অ মানে মই কৈছো সেইখিনি আমি পোৱাই নাছিলো, এতিয়া আঠটা চাবজেক্ট আছে। মোক কয় কেতিয়াবা কোনটো পঢ়িম কোনটো পঢ়িম?
আজিকালি ল'ৰা ছোৱালী ধেই কিতাপ পাই, একদম স্কুল আমাৰ ইয়াত যে কি কৰিছে, আমাৰ ইয়াত বুলিয়ে নহয়। নয় চৰকাৰে আকৌ কিবা নিয়ম এটা উল আছে নহয় মানে বেছি ওজন হব নালাগে।
আহ অ হয়।
অ। মান এনেকুৱা বয়সৰ ক্লাছ ৱাইজত মানে এনেকে সেই ৱেইট ৱেইট বিলাক দি দি দিছে মানে।
উম উম।
ইমানৰ পৰা ইমান কেজি হ'ব লাগিব তেনেকে আৰু।
উম উম।
আমাৰ ইয়াতে যো জাতীয় বিদ্যয়ালয় অ অ।
অ হেৰি এই ল'ৰাটো মানে শুৱাৰ পৰা উঠিছে, মাতি আছে হা, দেহা। অ ঠিকে আছে দিয়া অ অ অ অ।